কি কৰি আছা?
এইয়া শুই আছো, তুমি?
মইও শুইয়ে আছিলোঁ, এ-
অ, অ এইয়া খাই বৈয়ে শুই আছিলো, তুমি?
মইয়ো এই খাই বৈ পৰি আছোঁ এনেই।
অ অ, ঘৰত চবৰে ভাল?
ভালে অ, তোমালোকৰ?
অ ভালেই আছে। তোমাৰ পঢ়া-শুনা কেনেকুৱা চলিছে?
ভালেই চলি আছে বাৰু কিন্তু এটা চাবজেক্টৰ এনেকা কিবা হেৰি আছে সেইখিনি - কৰা নাই। উম হোমৱৰ্ক দিছিলে, এইটো টুৰিজমৰ।
অ কি বিষয়ে জানিব আছে?
পৰ্যটক!
অ,
সেইটো বিষয়ে জানিব আছিলে।
অ টুৰিজম, টুৰিজম মানে কি আৰু এটাৰ ধৰক সামাজিক, অৰ্থনৈতিক, সাংস্কৃ- স্কৃতিক এইবিলাক মানে এটা কাৰ্যকলাপ - মানে মানুহ এজন ব্যক্তিয়ে নিজৰ শিক্ষা তাৰপিছত বিনোদন, বব্যৱসায়- স্বাস্থ্য, ধৰ্মীয়, সাংস্কৃতিক এই বিলাকৰ মানে আও অস্থায়ী ভ্ৰমণ কৰে। যে নিৰ্দিষ্ট তাৰ পিছত নিৰ্দিষ্ট বাসস্থানলৈ উভতি আহে। পৰ্যটনে মানে পৰিবহন, আৱাসন, খাদ্য, যোগাযোগ গাইড, মনোৰঞ্জন- আদি বিভিন্ন সেৱা জড়িত থাকে আও। মানে পৰ্যটন মানে এনেকুৱা তাৰ মানে অকল ফুৰা চকাই নহয়। তোমাৰ ভ্ৰমণ কৰাটোৱে বোলে নহয় আও। ভবা মানে তুমি এতিয়া যদি- এনেকুৱা ধৰ ভ্ৰমণ কৰা তেন্তে তুমি বিভিন্ন দেশৰ তেওঁলোকৰ আৰ্ট অৰ্থনৈতিক হওক- সাংস্কৃতিক হওক, সামাজিক হওক, চব- মানে সকলো বিলাক বিষয়ে গম পোৱা ন সেইটোৱে আৰু। আৰু মানে আও কি আও পৰ্যটন বিলাক মানে কি হয় তেওঁ অস্থায়ী হয়। তেওঁ কিছুমানৰ ধৰ এনে ফুৰিব চুৰিব চাগৈ জেগাৰ বিষয়ে যায়, আমি মানে- কাৰণ এটা মানে সেইয়াই আৰু আজি বহু সাংস্কৃতিক বাদ টাইপৰ হৈ যায় আৰু ন। যে আমি ভ্ৰমণ কৰিলে প্ৰত্যেকখন দেশৰ তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে জানিব পাৰি, তেওঁলোকৰ ইতিহাসৰ বিষয়- জানিব পাৰো সেইয়াই আও।
এনেকে আছে। পৰ্যটকৰ মানে এনেকা প্ৰকাৰসমূহ আছিলে ঘৰুৱা পৰ্যটক নিজৰ মানে দেশ-
অ, অ অ তুমি কৰিছানে নাই ভ্ৰমণ তেনেকে? নিজৰ দেশৰ ভিতৰত।
কৰিছিলো। অ, তাৰ পিছত তুমি?
অ মইয়ো দেশৰ ভিতৰে কৰিছো বাৰু বিদেশলে এয়ালৈকে যোৱা নাই উম আৰু কি কি আছিলে
তাৰ পিছত অ আন্তৰাষ্ট্ৰীয় পৰ্যটক আছিলে বিদেশলৈ যোৱা আছে আকৌ ধৰ্মীয় পৰ্যটক তাৰমানে ধৰ্মীয় স্থানসমূহত উদ্দেশ্য কৰা ভ্ৰমণ দৰ্শনৰ উদ্দেশ্য তাৰপিছত আকৌ সাংস্কৃতিক পৰ্যটন আছিলে মানে বিভিন্ন সাংস্কৃতিক ভাষা উৎসৱ আৰু অ ঐতিহ্য জানিবলৈ কৰা ভ্ৰমণ আছিলে তাৰছত মানে পৰিৱেশ পৰ্যটক প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰি কৰা পৰ্যটন
অঁ অ
তাৰপিছত ত সাহসিক পৰ্যটন
অ এয়াই আৰু তাৰপিছত এয়া আৰু বৰ্জ আমাৰ মানে আজিকালি মানে ইমান বিজি লাইফৰ মানে মানুহে মানে এবাৰ ভ্ৰমণ চ্ৰমণ কৰিব লাগে ন কৰিব লাগে তেতিয়া মানুহে নিজৰ মানে অলপ নিজৰ লগতে টাইম স্পেণ্ড কৰিব লাগে সেয়াই আও
মানে এনে মানে পৰ্যটকতো পৰ্যটকে নিজেতো ভৰণ কৰিব লাগে মানে এখন দেশত পৰ যতন বহুত মানে মানে বেলেগ বেলে চাকৰিয়ে হওক যেনেকুৱা পঢা শুনাই হওঁক শিক্ষাই হওঁক দিয়ে হওক কিন্তু পৰ্যটকও মানে এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰে ন দেশৰ অৰ্থনৈতি সি উন্নয় কৰিবলৈ উম যেতিয়া আমি এখন দেশলৈ ধ যাওঁ তেতিয়াতো সেই দেশখনত ধৰ আমি তেওঁলোকৰ এইবিলাক বস্তু সৰু চাকো তেতিয়া আমি তাত ধৰ অ আমাৰ নিজৰ টকা পইচা খৰচ কৰো ন তেতিয়া মানে কি হয় তেওঁলোকৰ বহুত লাভ হয় দেশৰ লাভ হয় তেওঁলোকৰ স্থানীয় লোকসকলৰ লাভ হয় তেওঁলোকৰ স্থানীয় লোকসকলে কৰ্মসস্থাপন বৃদ্ধি পায় তাৰ পাছত ধৰ তে বিশ্বৰ আগত আমি সাংস্কৃতিক আৰু ঐতিহ্যৰ বিষয়ে পৰিচিত কৰিব পাৰ আমি ধৰক গম পালে আমি দহজন মানকো এইটো বিষয়ে ক'ব পাৰিম তেনেকে মানে বহুত অ জেগা মানে এনেকা বাঢ়ি বাঢ়ি গৈ থাকে ন উম
তাৰ মানে প্ৰজগতৰ ফলত মানে স্থানীয় মানুহৰ কৰ্ম সংংস্থাপন তাৰপিছত বৃদ্ধি পায় আৰু মানে দেশৰ অৰ্থনীতি শক্তিশালী হয়
অ
ত পৰ্যটকসকলক আদৰ সাদৰ কৰা আৰু পৰ্যটনস্থলী পৰিষ্কাৰ পৰিচ্ছন্ন ৰ খা আমাৰ সকলোৰে দায়িত্ব হয়
উম হেয়া আমি যতে যাওঁ আমি সেই জেগাটোৰ ওপৰত আমি জ্ঞান লাভৰ পাৰো সেই জেগাতো মানুহখিনি নিজৰ কথা আমি জানিব পাৰো মানুহ বিলাক কেনেকে কেনেকে হয় তেওঁলোকৰ বন বিলাক কেনেকে চলি আছে তেওঁলোকে ধৰ কেনেকে অ জীৱন হেৰি কৰিছে তেওঁ পাওঁ আমি কিছুমান মটিভেশ্যন পাওঁ ন উম এই অসমৰ প পৰ্যট যত থকা ত অসমৰ পৰ্যটনৰ বিষয়ে তুমি অলপ কিবা জান নে নাই
কি কয়
তুমি এতিয়া যতে থাকা অসম অসম হয় নে পৰ্যটনৰ এনেকুৱা ধৰনৰ জেগা খিনি নাম জানা নে নাজানা
জানো বাৰু
অ কোৱাচোন
মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাস ৰাষ্ট্ৰীয় উদ্যান মাজুলী কামাখ্যা মন্দিৰ ত শিৱসাগৰ আৰু
অ
দেশ বিদেশৰ বহু পৰ্য সহঁতক মানে আকৰ্ষণ কৰে মানে তাৰপিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হয় শিঙীয়াৰ গড়ৰ বাবে বিশ্ববিখ্যাত আৰু ই সেয়াই
উম সেইয়াই কবা মা কামাখ্যা মন্দিৰ এইয়াত টো আৰু বিশ্ববিখ্যাত এইয়াত প্ৰতি মাহে আম্বুবাচী মেলাত ইমান মানুহ হৈ আছে অষ্ট্ৰেলিয়া পৰাও আহে মানুহবিলাক তুমি এনেই ইয়াৰ কোন কোন জেগাত গৈছা অসমৰ
মই গুৱাহাটী গৈছোঁ তাৰপিছত আকৌ ৰ হেৰি গৈছোঁ শিৱসাগৰ গৈছোঁ
নহয় নহয় পৰ্যটন থলীৰ কথা কৈছো পৰ্যটন থলী তুমি ক'ত ক'ত গৈছা
কাজিৰঙা গৈছোঁ তাৰপিছত কাজ তাৰপিছত কামাখ্যা মন্দিৰ গৈছোঁ
অ
তালে গৈছো
অ
কামাখ্যা মন্দিৰটো অসমৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত ন
অ অ নিলাচল পাহাৰত
শক্তিপীঠ হয়
অ অ এইটোৱে শক্তি পীঠ হয় বাৰু
উম
তাকে আও আমাৰ অসমতো মানে পৰ্যটনৰ যোন কেইটাত ঠাই যি অ কাজিৰঙা বুলি কলা তাৰপিছত মানৰ ৰাষ্ট্ৰ বুলি কলা কামাখ্যা ঠাই হওক মাজুলিয় হওক মানে আমাৰ অসমৰ কাৰণে এটা বহুত মানে ভাল আৰু ই আমাৰ ৰাজ্য আই ব্যয় বিলাক বৃদ্ধি কৰিছে
কিছুমান মানুহ এটা কৰ্মস্থাপন বুলি পাইছে এতিয়া আমি যদি আমি কামাখ্যালে যাওঁ তেতিয়া আমি এখন উমানন্দ লেক এখন লৈকো আমি যাওঁ তাতো ওচৰে পাজৰে মানে এনেকোৱা বহুতো মানুহ আছে তেওঁলোকে ধৰ সৰু এনেকা দোকান দি পেলাই ব্যৱসায় কৰি আছে সেইবিলাক মানুহৰ কৰ্ম সংস্থাপন হৈছে আকৌ আমাৰ অসমৰ যোন বিলাক সংস্কৃতিয়ে হওক বিহু হওক তাৰ পাছত পিছত নিত্ৰ চাহ বাগিচা এইবিলাকৰ ধৰ বিশ্বৰ আগত ধৰ এটা মানে এটা স্বীকৃতি পাইছা আও ন সেইটোয়ে ভাল লাগিছে আও
বহু প্ৰাচীন সত্ৰও আছে যেনে আউনীআটি সত্ৰ গড়মূৰ সত্ৰ কমলাবাৰী সত্ৰ
উম আৰুতো এনেকুৱা আমাৰ অসমত বহুত তেনেকোৱা আছে আমাৰ নগাঁওতে অৱস্থিত আছে আমাৰ অসমীয় অসমৰ সংস্কৃতি এজন ব্যক্তি তোমাৰ এজন শ্ৰীমন্ত শংকৰদেৱ তেওঁ যত জন্ম হৈছিল সেই ঠাই এখন এতিয়া মানে এটা টুৰিষ্ট প্লেচ বনাই দিয়া হৈছিল বাৰু বহুত ধুনীয়া কৈ কৈ উম উম তবি নে উই হেৰিলে গৈছে নে নাই নতুনকে যোনখন যে অ পেন কৰিছে যে শ্ৰীমন্ত শংকৰদেৱৰ এখন বৰদোৱা থানখনলে গৈছা নে নাই অহ মইয়ো এয়া মাজতে গৈছিলো বহুত ধুনীয়া কৰিছে
নগাঁও জিলাত অৱস্থিত এখন মানে ঐতিহাসিক আৰু ধৰ্মীয়ভাৱে অতি গুৰুত্বপূৰ্ণ স্থান হয়
উম উম আগতেতো মানে তেওঁ এখন সত্ৰ টাইপৰ আছিলে ন কিন্তু এতিয়া মানে এতিয়া আ চাইডতে আৰু এখন পাৰ্ক টাইপৰ বনাই দিছে বহুত ধুনীয়া লাগে চাত তাল আছে বনাই থোৱা ডাঙৰ ডাঙৰ, নাও এখন বনাইছে তাৰ পাছত শংকৰদেৱৰ ভৰিত খোজ বনাইছে তাৰপাছ পাছত এনেকুৱা ঢোল বনাইছে সেইবিলাক মানে ভাল আও এইবিলাক টুৰিষ্ট এইটো টুৰিষ্ট প্লেচ হৈ যায় আও টুৰিষ্ট প্লেজ হৈ যায় মানে টুৰিষ্ট প্লেজজে আও তাত মানে ফটো চটো দিব পাৰে অ তাত ভাল এতিয়ালৈকে ভালকে অপেনিং হোৱা নাই বাট হ'লেও মানে এনেকে অপেন কৰি থৈছে আও মানুহ ফুৰিব চাকিব পাৰে আও
উম ঋ আৰু বনায়ে আছে বহুতখিনি আধা হৈ আছে এতিয়া
এ বনাইয়েই আছে অ চোজাৰলেণ্ড আমি চাবলৈ পাম চাগে এই কাৰণ আমাৰ অসমতো কম নহয় ন উম
উম হু সেইখনতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হিচাপে বিশ্ববিখ্যাত হয়
তুমি মানে হেৰি ধৰ্মীয় পৰ্য মানে ধৰ্মীয় ভ্ৰৱনৰ গৰ কয় যে ধৰ্মীয় প পৰ্যটন তুমি এতিয়া মোক পৰ্যটনৰ পৰা সুধিছিলা ন টুৰিষ্টু এলবিতা ধৰ্মীয় পৰ্যটনৰ বিষয়ে জানা নে নাই যে বহুতো প্ৰকাৰ আছে বাওঁ মই তোমাৰ ধৰ্মীয়টো কথা সুধিছ ছো
মানে ধৰ্মীয় পৰ্যন্ত মানে ধৰ্মীয় স্থান দৰ্শন পূজা অৰ্চনা আৰু আ উম আধ্যাত্মিক শক্তি লাভৰ উদ্দেশ্য কৰা ভ্ৰমণ হয়
অ
খনে ভাৰতৰ লগতে অসমতো মানে ধৰ্মীয় পৰ্যটনৰ বিশেষ গুৰুত্ব আছে অসমৰ কামাখ্যা মন্দিৰ বৰদোৱাত থান উমানন্দ মন্দিৰ হয়, গ্ৰীপ মাধৱ মন্দিৰ নৱগ্ৰহ মন্দিৰ আদি বিখ্যাত ধৰ্মীয় মানে পৰ্যটকস্থলী মানে এই স্থানসমূহলৈ প্ৰতিবছৰে দেশ বিদেশৰ পৰা বহু ভক্ত আৰু পৰ্যটক আহে
উম উম আমাৰো এনেকা গাঁৱৰ সৌ আইতাসকল তেওঁলোকে এনেকে গ্ৰোপ কৰি হলেও যায় ন প্ৰত্যকটোৱা এনেকা থানত আমিও যাওঁ কিন্তু আমি মানে খুব কমকৈ পাওঁ কম পৰিমানে যাওঁ কাৰণ আমাৰ চৰে চবৰে থাকে ন সেইকানে দিগদাৰ হয় অলপ জাপ যোৱা কৰিবলৈ
উম
উম তোমাৰ এনেই কলেজ ফালৰ পৰা এনেকা নিছে নাই তোমাক ফুৰাবলে এনেকা ধৰ্মীয় স্থান হওক বা ধৰ এনেকুৱা ধৰ হিষ্টৰিকেল প্লেছে হওক
অঁ নিছিলে বাৰু স্কুলৰ ফালৰ পৰা শিলঘাট
অঁ।
মানে নগাঁও জিলাতে অৱস্থিত অঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন সুন্দৰ গুৰু ত্বপূৰ্ণ স্থান হয়। উম উমম
সেইয়াই
শিলঘাটখন ফেৰী সেৱাৰ বাবেও গুৰুত্বপূৰ্ণ যাৰ জৰিয় তে নদীৰ দুয়ো পাৰ মানুহে সহজে যাতায়াত কৰে।
আঁহ।
আৰু এই অঞ্চলত মানে কৃষি ব্যৱসায়ো বিখ্যাত হৈছে আকৌ হেৰিও গৈছিলোঁ এ কি বস্তা বনাই যে
আঁহ
তালৈকো ফুৰিব গৈছিলো তাত বহুত ডাঙৰ ডাঙৰ মেচিন বিলাক দেখিলো মৰা পা তৰ কল
আও
সেইবিলাক দেখিলো। এনে তোমালোকক ক'বলৈ নিছে নে?
আমাক তো তেনেকে মানে হিষ্টৰিকেল জেগা নিয়া নাই আজিলৈকে। মানে তেজপুৰতে ধৰ তুমি জানাই আৰু তেজপুৰতে হিষ্টৰিকেল জেগা আছে, ধৰ বামনি হিলচ হওক বা মা ভৈৰৱী দেৱীয়ে হওক। ভৈৰৱী দেৱী মন্দিৰ, তাৰ পাছত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সেয়া স্থান সমাধি ক্ষেত্ৰ তালৈকে লৈ পেলাই গৈছিলে। বেলেগ তেনেকে দূৰলে ধৰ নিয়া নাই। বাট স্কুলৰ ফালৰ পৰা বা কলেজৰ ফালৰ পৰা আমি জাষ্ট নিজে গৈছো।
অঁ অঁ।
উম, মাজতে আমি কলেজ পিকনিক হিচাপে মানে পালোঁ ঙলে গৈছিলো। আহ', তেনেকে মানে পঢ়াই ৰিলেটেড। আহ', পঢ়া শুনা